হেল্ল'। বন্ধ
বন্তুক আৱাজ আহিছে নে খুন্দা পইছা
পাইছো, পাইছো
কি কৰি আছা তুমি? খবৰ পাতি কেনে?
ভালে ৰ'বা, তোমাৰ?
মোৰো খবৰ ভালে। আজি অলপ গৰম লাগি আছে ৰাতিচোন।
ৰাতি গৰম আছে, অলপ গৰ আজি গৰম আছে, অকমাণ।
বাক কি আজি, ৰাতিৰ খানা কি।
ৰাতি খানা কি বা বনাইছে, যি ৰাতি- ৰাতি, পাকঘৰত যোৱাই নাই। আৰু তোমালোকৰ হেৰি কেতিয়া আহিব আৰু।
অঁ, ঈত আৰু নেক্সট ইয়োৰ আছে ন।
কেতিয়া হ'ব।
নেক্সত ইয়াৰ আ ফেব্ৰুৱাৰীৰ আ অঁ লাষ্টত নহ'লে মাৰ্চৰ ফাৰ্ষ্টত।
হয় নেকি। কি-কি ঈদ বুলি কয় সেইটো।
এটা ঈদ হ'ল তোমাৰ আ এটা ঈদুলফিটৰ বুলি কয়
অঁ হয়।
হেল্ল' আৰু এটা ঈদক কয় ঈদ উল জুহা মানে হে শুনিছা।
অঁ, শুনিছো শুনিছো
অঁ এ্তাইদি ঈদক ক মানে ঈদ উল ফিতাৰ আৰু এটা- এটা ঈদক কয় ঈদুল ফিতাৰ। আৰু এটা কয় ঈদ উুল জুহা, মানে ঈদল ফিতাৰত কি হয় মানে ঈদ উুল ফিতাৰ মানে মানে একমাহ ফাষ্টিং কৰি কেনে এইটো ঈদ পায়। ফাষ্টিং ফাষ্টিংটোত যে আমি কওঁ ৰোজাৰ মাহ বুলি যে কওঁ
ৰ ৰোজাৰ একমাহ ৰোজা একমাহ কৰি কেনে পিছ দিনাই এইটো ঈদটো পালন একমাহ ফুল ফাষ্ট কৰি আনে ফাষ্টিং মানে ৰা ৰাতিপুৱা ৰাতি আহ মানে এই ৰাতিপুৱা যে এটাব জৰ আজান বুলি কৈ যে একদম যে ৰাতিপুৱা দিয়ে
হয় হয়
এইটো দিয়াৰ আগত মানে খাব খা কোৱা
হয় ঈদত ৰাতি তোমালোকে যি হিলে ৰাতি, ৰাতি উঠাই যি তোমালোক ৰাতি
হা হা হা হা মই তোমাক সেইটোয়ে কৈ আছো শুনা ভালকে। মানে এ ৰা কি মানে ফজৰৰ নামাজ যে আছে চাৰিটা বজাত যে নামাজ এটা দিয়ে আজান যে দিয়ে চাৰিতা বজাত চাইচ চাৰে তিনটা বজাত এই চাৰে তিনিটা বাজৰ আগত মানে তুমি উঠি কিনে কিবা এটা খাই ল'ব লাগে পানী নহলে কিবা ভ- খালা অলপ অ তাৰ পিছত আৰু আহ অ আজাম দিয়াৰ পিছত আৰু অ মানে মই কৈ আছো শুনা আ আজাম দিয়াৰ তাৰ পিছত মানে আৰু খাব নোৱাৰে।
খাব নোৱাৰে ন
খাব নোৱাৰে একেবাৰে ঈদ এনিঙত খাব পাৰে আজাম দিয়াৰ পিছত ছটা বজাত ইফতাৰী ইফতাৰ আজ দিয়াৰ পিছত মানে ইফটাৰ কৰে তেতিয়া
ত কি কি হয় তোমাৰ এইবিলাক পলা পোলাও খাই না বেছি
ইপতাৰত খাতৰা খানা প্ৰথম পানী থাকিব হা মই কৈ আছো পানী তাৰ পিছত খেজুৰ এটা খাব লাগে, মানে যি যিমানে খানা নাথককে ওচৰত মানে পানী দি মানে ফাষ্টিংটো ভা ভাঙিব লাগিব পানী আৰু খেজুৰ এটা দি।
জুচটো খাব পাৰি কিজানি ঠাণ্ডা ঠাণ্ডা বস্তু। তোমাৰ ক'ল্ড ড্ৰিংকস।
অ এইবিলাক পিছত আহে মই কৈ আছো একফালৰ পৰা বা তাৰপিছত ক কল্ড ড্ৰিংক থাকে কল্ড ড্ৰিংকস খালা তাৰপিছত ফ্ৰুটছ খালা। বহু বহুত ধৰণৰ ফ্ৰুইচ থাকে কিন্তু, ৱাটাৰ-মেলনৰ পৰা ষ্টাৰ্ট কৰি কেনে তৰমুজৰ পৰা ষ্টাৰ্ট কৰি কেনে বহুত কিবা-কিবি তৰমুজ, অমিতা, এপেল আপেল চাপেল চব থাকে তাৰপিছত এইবিলাক খালা তাৰ পিছত তাৰ তাৰ পিছত পোলাও থাকিলে পোলাও খালা বা গাঁৱৰ মানুহকেইটাতো ইফতাৰত ভাতে খোৱা মই দেখা পাওঁ বেছি। ভাতৌ খাই ভাত খাই। গাঁৱৰ মানুহে খাই ভাত।
ভাত আমাৰ ইয়াত কিন্তু নাখায় দেখোন চব পোলা চোলাও খাই বিৰিয়ানী। পোলাও
হা হা তোমালোকৰ এইফালে কথা কোৱা নাই মানে বেছি গাঁৱলীয়া এৰিয়া।
ভাত খ ভাত খাব পাৰি তাৰমানে
পাৰি', পাৰি', পাৰি', মানে তুমি ফাষ্টিংটো ভা মানে উপুয়াটো ভাঙিব লাগিব তুমি পানী আৰু এটা খেজুৰ দি কেনে। তাৰপিছত তুমি যি খোৱা খাই থকা
এনে তুমি ৰোজা ৰাখা ন?
ৰাখো ৰাখো যেইটা পাৰো ৰাখো আৰু ত্ৰিশটা থাকে ন মই মে বি পোন্ধৰটা দচটা মান কৰো দছটা পোন্ধৰটা মান।
হয় নেকি?
থখিব নোৱাৰো ন কলেজো থাকে ন।
হয়। মানে ঈদত তোমাৰ এটা বছৰত ঈদ দুটা হয় নেকি? দ ন?
এ এটা বছৰ দুটা এটা হ'ল ৰোজাৰ মাহত মানে এক মাহ ফাষ্টিং কৰি কেনে ঈদ যোনটো পাওঁ এইটো তাৰপিছত এটা হ'ল কুৰবানীদ কুৰবানী ঈদত মানে অ বকী ঈদ বকৰি ইদ, ব ইদো কয়। কুৰবানী ইদো কয় মানে এইটো এ তাত কুৰবানী হয়।
হয় যোৱাইটো বকৰি ইদ গৈছে ন?
অ বকীত গ'ল কেইদিনমান আগত যে গ'ল এইটো কুৰবানী দ আছিল বকৰি ইদ একে কথা। এইটো গ'ল এইটো ঈদত মানে আমি আহ ছাগলী হওক হা হলি হওক বা বাহিৰত দেশত মানুহে উট কুৰবানী দিয়ে, উট।
ইয়াত গৰু দিয়ে!
অ'হ।
গৰুটো এইবাৰ কমিছে কিজানি?
কমিছে। বহুত কমিছে। এই, এই এইবাৰতো আমি ইয়া দিছো। ছাগলী দিছো দুটা।
ছাগলী, ছাগলী, ছাগলী দিচা আৰু তোমালোকত তাৰমানানে হেৰি দিব পাৰ ন তোমাৰ কোম্পানীত দিলে তোমালোকৰ তাত মানে কি নাই আৰু মছজিদত দিলে তাৰমানে তোমাৰ এটা ভাগটো মই
অ', অ', অ', এট এটা ভাগ মছজিদত যায় তাৰপিছত মছজিদৰ ভাগৰ মছজিদ পৰা আৰু আমি ৰিটাৰ্ণ পাওঁ। মানে ৰিটাৰ্ণ দিয়ে। মানে এহেঁতক আহ মানে সমাজতছে যেকেইখন ঘৰ থাকে ন মজজিদৰ পৰা। সমাজখনত, এহেঁতক দিয়ে পিছত
যায়। দুখীয়া বিলাকৰ যায় নেকি?
চাৰি খুনা কৈ আছো। চাৰি ভাগৰ এক ভাগ হা চাৰি চাৰিভাগৰ এক এক ভাগ মছজিদত যাব। তাৰপিছত এক ভাগ দুখীয়া কিটাত যাব। তাৰ পিছত এক ভাগ আলহীক যাব। তাৰ পিছত একভাগ এক ভাগৰো আধা আৰু আলহীক যাব তাৰপিছত আধা মাংস আমি খাও আৰু নিজৰ কাৰণে। অ' মানে কুৰবানী মাংসটো মানে যিমান বিলোৱা সিমান মানে তুমি আ পুণ্য লাভ কৰিবা! যিমান বিলোৱা, যিমান বিলোৱা মানে, নিজে অলপ খোৱাৰ কাৰণে ৰাখি কাৰণে কিছু কিছুমান মানুহ আছে ন ফ্ৰিজত ল'ড কৰি ল'ড কৰি খাই!
কিছুমানে, কিছুমানে শুকায়ো খায়।
আহ কিছু, এইটো কৰিব নালাগে। এ তুমি যিমান মানে দান কৰিবা মানে, কুৰবনী মাংসটো ইমানে তুমি মানে চব পাবা, পুণ্য লাভ কৰিবা!
দুখীয়াক দিব লাগে।
হ আমাৰতো এইবাৰ গোটেইখিনি ভাগাই দিছিল। মানে, এক - এক, এক কিলো নে দুই কি'লো অকল ৰাখিছিল ঘৰৰ কাৰণে।
ছাগলী মাংস।
অ' অ' বাকী চব ভাগুৱাই দিছো।
ছাগলী কি, খাহীয়ে দিছিলা?
খাহী-খাহী, দুটা খাহী।
কিমান কিলো' হৈছিল?
দুটা খাহীত দুটা খাহী প্ৰায় কিমান! এটাত হ'ল বাইশ কিলো। তাৰপিছত এটাত হ'ল এই একৈশ কিলো। দুটা মিলি ফৰ্টি ওৱান ফৰ্টি টু মান গৈছে।
মানে কি ঈদত। ঈদত এনে ঘূৰি! ব যোৱা ন?
অ' অ' ঈদত ঘূৰিব যাও। তাৰ পিছত আলহীক ইনভাইট কৰে। তাৰপিছত আমিও যাওঁ আলহীৰ ঘৰত। উম।
ফূৰ্তি লাগি থাকে এইকেইদিন।
অ তোমালোকৰ বিহু যেনেকে
হয়।
আমাৰ এইটো একে মানে মানে বস্তু বেলেগ কোনটো ফুৰ্তি একে প্ৰায়। আহ।
তোমাৰ লগত দুতাই হয় মানে ইদ। এক বছৰত দিগদাৰ হয়।
দুটা বছৰ দুটা মানে প্ৰথম ঈদটোত বেছি মানে ফূৰ্তি হয় বুজিছা প্ৰথম ঈদ যোনটো আছে এইটোত বেছি ফূৰ্তি হয় মানে এইটোত তোমালোকৰ যেনেকে ফাংচন হয় ন। লাইটিং হয় ফাংচন হয়। হয় নাই বিহু বিহু আমাৰ মানে ইটো ঈদত মানে ফাংচন হয় লাইট মানে বহুত ধৰণৰ লাইট লগাই দেখি চাই চাগে তুমি নিজেও
লাইট লাইট দেখিছো ৰাস্ত ৰাস্তাই লাইট জ্বলাই দিয়ে।
অ বঢ়িয়া বঢ়িয়া লাইট লগাই তাৰপিছত ফাংচন হয় কিছুমান জাগাত।
ফাংচন গম পাইছো। এইবাৰ ইয়াত এইটো ঈদত পাতিছিল আমাৰ ইয়াত ডত
আহ আহ।
কি লাগবাৰ ই ফাংচন।
অ হয় হয়।
ব আৰু তাত খাইব প
মানে চবৰে পদ্ধতিতো একেই থাকে বস্তু ত একে থাক খালি মানে পদ্ধতি একে থাকে বস্তু খালি বেলেগ।
বেলেগ বেলেগ
অ', সেইটোৱে। তোমালোকে মানে, এ তুম তোমালোকে নাম মাতা আমি এইটো হিচাপত নামাজ পঢ়ো হয় নে।
অ নামাজ প হয় আমি মন্দিৰ। তিয়া তোমালোক নাম মছজিদত যোৱা।
টো একে
এপে এপে
অ', হা হা। ঠিক আছে তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল
ভাল লাগে ভাল লাগে নে
নেক্স অ নেক্সট আৰু আৰু ইয় ঈদৰ বিষয়ে আৰু কেতিয়াবা পাতিম অ ঠিক আছে ঠিক আছে ঠিক আছে ৰাখিছো হা